হেল্ল'
হেল্ল'
কি কৰিছে
এয়া ভাত খাবলৈ যোগাৰ কৰি আছো
আচ্ছা বাকি ভালেই
বাকী ভালেই অ তোমাৰ ভাল
ভালেই ভালেই দিয়ক
ভাত হ'ল ন নাই
এ বনাবলৈ ৰেডি কৰিছো আৰু সফালে লৰা পঢ়াইও আছো কৰিছোহে অ আমাৰ এনেও দেৰিয়ে হয় বাৰু আজি অকমান সোনকালেহে হৰু ল'ৰা পঢ়াইও আছো আজি বনাইও আছো মানে এই মাছ লৈ আহিলে মানে হছবেণ্ডে মই আহোঁতে লৈয়ে আহিলো সেইকাৰণে বোলো লাহে লাহে বনাই থাকো আৰু মাছ চাছ বনালে অকণমান
ব
সেইটো কাৰণে আপুনি বনালে
উম মই বনালো এই লৰা পৰীক্ষা হৈ আছে যে সোনকালে বনাও এ মাংস আনিছিলে বাপেকে
আহ
দালি বনাইছো
আহ পৰীক্ষা কেতিয়া এদাই হব লৰাৰ
পৰীক্ষা পৰহিলৈ শেষ হব
উম তাৰ পিছত বিন্দা আচাৰ ন
বিন্দাস নহলে সেই ৰাতিপুৱা উঠিব মন নকৰে অকণ পঢ়িব লাগে যে ৰাতিপুৱা সেইকাৰণে মই সোনকালে মাতি দিওঁ
জানে নে চাৰে সাতটাত পঠাবই লাগে ো ঘৰৰ পৰা ৰাতিপুৱা উঠিবতো মন নকৰে পঢ়াবলে সময়তটো নিমিলে
নিমিলে অ
সেনেকুৱা ধৰণৰ হৈ যায় উপায় নাই আৰু
উপাই নাই আৰু
উম বেলেগ স্কুলৰ অকণমান দেৰি হয় ন আমাৰ ল'ৰাহতৰ চবত সোনকালে হয় যে সেইটো কাৰণে উম আৰু তাতে গাড়ী আমি গলে ধৰি লওক দহ পোন্ধৰ মিনিট হেৰি হলেও হৈ যায় এনে গাড়ীত দিলে আৰু অকণমান সোনকালে পঠাব লাগে অ চাৰে সাতটাত আমাৰ ইয়াত পায়ে যায় শৰণ মাৰিয়ে থাকে সি আহি পেলাই লৰাটোৱে কোনদিনা কয় আৰু বাইদেউসকল সোনকালে পথাব বুলি
ভাত চাত খালি
তাকেই আমি হে জানোৱা নাই শুৱে আম মানে তাৰ যদি আজৰিও হৈ যায় নহয় যেতিয়ালৈকে আমাৰ মানে নুখুংগে বিচনাত তাৰ লগত নুখুংগে তেতিয়ালৈকে সি উহূ কোনো পধ্যেই নুশুৱে পোৱালি মানুহ নহয় দেৰি থেৰি বুজি নাপায় এনে বেলেগ পোৱালি কি হয় জানে সোনকালে একদম পঢ়াৰ সময়ত টোপনি আহে আমাৰ পঢ়ক পাৰক নোৱাৰক কিন্তু মানে পঢ়াৰ সময়ত কোনো পদ্ধয় নুশুৱে নুশুৱে দেই সেইটো মিছা কথা নকওঁ মানে বৰ বোলে চোকা বোলে পঢ়াত গুৰুত্ব আছে সেইটোও নক‌ও হয় কিন্তু মানে সেই এই চিটি‍ং বাজিখিনি কৰি নাথাকে আৰু আৰু ৰাতিপুৱা মানে পাছ পাঁচটা বজাত জগাই দিওঁ যে উঠি যায় বাৰু দেই মই বাৰু চাৰিটাতে উঠো তাক মই মই তাক অলপ বাহিৰৰ কাম কৰি মেলি গাটো ধুই আহিয়ে তাক জগাই দিওঁ বাকীখিনি ভিতৰৰ কাম খিনি পাছত কৰোহি আৰু তাৰ পাছত তেতিয়া মই জাই দিওঁ সি উঠি যায় বাৰু অকমান কেং কুং মানে উঠিব ল অকণ দেৰিকে বুলি কয় আৰু তাতে আকৌ ছেকেণ্ড বাৰ মাত দিলে লগালগ উঠে সেইটো দিগদাৰা নাই মোৰ
আমাৰ লৰা উঠিবই মন নকৰে ইমান ডাঙৰ হয় যদিওঁ
উম
জগাই জগাই উঠাব লাগিব
উম
উঠাই পেলাই পঢ়িবলৈ দিম আকৌ পঢ়া চাই চাই থাকিব লাগিব নহ'লে তাতে শুই যাব
এনেই চাই থাকিব লাগে কিন্তু পঢ়া মানে টোপনি যোৱাতটো চাই থাকিব নালাগে আৰু টোপনি নাযায় বুলু আমাৰ বাইদেউ লৰাটোও সেনেকুৱা ৰাতিপুৱা উঠিব মন নকৰে গালি পাৰি পাৰি উঠাব লাগে বহুত পোৱালি দেখিছো সেনেকুৱাই মানে কিন্তু আমাৰ লৰা একে জাপে উঠিব স্কুল যোৱা বুলি ক'লে ভালেই পায় নে কিয়েই নে নাজানো আৰু মানে সোনকালে উঠে অ এনেও শুও যে সি উঠি কৰি ব্ৰাছ চাছ কৰি মেলি মোকহে উলটাই জগাই
আমাৰতো নুঠেই বাৰু স্কুল বন্ধ থাকিলে আৰু দেৰি লৈকে শুৱে
অ আমাৰ বাৰু উম সেইবিলাক মানে দিগদাৰ নকৰে বাৰু সেইকাৰণে দিগদাৰ নাই
উম
ৰাতি যিমান দেৰি হয় আমাৰ এনেও দেৰিয়ে হয় বাৰু কাৰণ সেইয়া সন্ধিয়া আপোনাৰ ডিউটি বিউটিৰ পৰা আহা মাত্ৰ চাৰে সাত ট মানত পাওহিহে লৰাক টিউচনৰ পৰা লৈ আহো যে একেবাৰে তাৰ পিছত আপোনাৰ এ ঘৰত গা পা ধুহি গা পা ধুই পেলাই তাক পঢ়াব লগাও পঢ়াব লগাই ভাত পানী বনাই কৰি খাই কৰি হোৱালে আপোনাৰ বহুত দেৰি হৈ যায় প্ৰায় বাৰটা মান বজাত মানে আজৰিহ‌ও পৰা শুওতে শুওতে এটা দেৰ বাজি যায় সেই তেতিয়ালৈকে আমাৰ সেই ভাত পানী খ খোৱাও দেৰি হৈ যে সেইটো কাৰণে মানে সদায় দেৰিয়ে হয়
কোনো মানে হেৰি সোনকালে হোৱা আমাৰ হেৰিয়ে নাই
আমাৰ সোনকালে সোম বাৰু দেই আমি হেৰি ভাত মানে মই দহটাত দি দিও বাপেকো ডিউটি যাবলৈ দিগদাৰ হয় যে ৰাতিপুৱা সাতটাতে যায়
উম নহয় কি হয় জানে ময়ো ওলাই যাও যাওৱা হাজবেণ্ডটোও ওলাই যায় সেইটো কাৰণে দেৰি হয় দেৰিয়ে হয় আৰু এ তেও মিলাব নোৱাৰি তাৰ মানে সেইখন কোন হয়
আমাৰ এতিয়া ঘৰতে থকা মানুহ আৰু
সেইটোৱে উ মানে সে আপুনি ঘৰৰ কাম খিনি কৰি থলে আপোনাৰ আজৰি হৈ যাই ন আমাৰতো নহয় ন আহি পেলাই নিজে কৰিব লাগে
অ সেইটোয়ে উ চব কৰি মেলি লৈ আহে আ আকৌ বনাব পাৰি
উ সেইটোৱে সেইটোৱে সেইটোৱে
আমাৰ এয়া ইমান খৰহকৈ
ভান নে মতিয় তাকে পোৱালি মানুহে এনেকুৱা হয়য়ে আৰু কি কব বাকী গৰমবন্ধত ফুৰিবলৈ যোৱা প্লেন
প্লেন কৰিছো বাৰু আমি মানে গোটেই পৰিয়াল যোৱা কথা আছে এইফালে শ্বিলঙৰ ফালে
আচ্চাৰ পঢ়িব লাগে আৰু মানে এবাৰতে কি কব আৰু
অ মাহতো যাব আকৌ বাইদেউহতো যাব আমিও যাম
উ উ উ এনেকে মিলি জুলি গলে ভাল ভালো লাগে ন
অ আমি দূৰলৈ গলে মানে আমি এনেকে যাাম পৰিয়ালটো মিলি উ তাৰ পাছতে তাৰ পৰাা আহি আকৌ সেই অগ্নিনাথ মন্দিৰ যোৱা নাই মই
আচ্চাৰ অ
যোৰহাটৰ ফলেে নেকি নাজিয়া অ
নাজিৰা উম নাজিৰা মইও যোৱা নাই বাৰু
আকৌ ওচৰতে সেয়া হেৰি বৰদোৱা বনাছে নহয় তালৈও যাম বুলি ভাবি আছো বন্ধতে
তাত আকৌ মোৰো যাবলৈ মন আছিল ভাবিছিলো এইবাৰ কামাখ্যা অম্বু বাচি মেলাত যাম বুলি যিহে কিবা কিবি চলি আছে সেই ভয়ে লগা হৈছে
এই বহুত ভিৰ হৈছে
কিবা কিবি হৈ আছে নহয় চলে কিবা বিতৰ্ক হৈ আছে যে সেইকাৰণে ভয়ে লগা হৈছে আৰু দিগদাৰ ল'ৰা ছোৱালী লৈ পেলাই যাবলৈ আৰু থৈয়ো যাব মন নাযায় ন উ ভিৰত
যাবলৈ অসুবিধা হয়তো
অসুবিধা অসুবিধা সেইটো কাৰণে
সেই আমি আমাৰ এতিয়া মাইকী মানুহ যাব নোৱাৰে এই এই ল'ৰা মানুহ বিলাক যাব পাৰিব
সেইটোয়ে তথাপিও যায় বাৰু কিছুমান মাইকী মানুহ উ কিছুমান মানুহ তাতে যায় মানে যাৰ ফৰক মানে যাব ই আৰু উম যোনে যাম বুলি চখ আৰু যাবই
উম
মানুহখিনিত তোমলে বহুত অপেক্ষা কৰি থাকে ন কিছুমানে মানি থাকেতো
এ বহুত দূৰ দূৰৰ মানুহ আহেটো উম আমিহে যাব নোৱাৰো
উম মোৰ ভয় লাগে ভিৰ যে আৰু বহুত দূৰ খোজকাঢ়িব লাগে বুলি কয় যে উশাহ নোপোৱা হৈ যায় এই বোলে মানুহে মানুহে উশাহ নোপোৱা হৈ যায় তাৰমানানে এনেকুৱা ভিৰ হয় আৰু তাতে এতিয়া গৰম নহয় জানো ঠাণ্ডা হলেও অকনমান যেন তেন এতিয়া বাহিৰত ফুৰিব যাব ঠাণ্ডা ন বিন্দাজ পৰিুৰিব পাৰি খোজকাঢ় কঢ়ি যিমান দূুৰৰত এই গৰমত আপোনাৰ অকণমান খোজকাঢ়িলে দেখোন ভাবৰে একেবাৰে নাথাই ফোপাই যাওঁ আমি আৰু তাতে আমি স্কুটিত চলাই থকা মানুহ যে স্কুটি চলাই চলাই সেই অকনমান দৰ চুট কাইলৈ ভাগৰো অম্বকুবাচী মেলা যাবলৈ হ'লে হ'ল আৰু ক' দেউজ প কিন্তি
এনেই এনেই মানে হেৰি গাড়ী খনে গাড়ীয়ে তিয়া সেই ওপৰলৈকে যায়গৈ এতিয়া মানে মানুহ ভিৰ যে এই বহুত দূৰতে নামাই দিয়ে তাৰাপা আকৌ ইমান দূৰ খু চক যাব লাগিব
উম
মানুহৰ বোলে খোজকাঢ়ি একে ভৰি একে তলুৱা হেৰি হৈ চেডেল বহুত দূৰতে খুজি
উম উম সেইটোৱে আৰু কিমান চাগে চেন্দেল হেৰাব বিচাৰিব লাগিব
অ এনেই কৈছো আৰু কামাখ্যালৈ এনেই এ বু বাচিলেও যোৱা নাই বাৰু
উম উম প্ৰকিয় নিম দিছে উ উম যাবলেতো চবৰে মন যায় কিয়নো নাযায় মন্দিৰৰে ভাগলে নহয় জানো কিন্তু মেইন কথা হল এই সমস্যা ল'ৰা ছোৱালীলৈ থৈও যাব মন নাযায় ন আৰু আমাৰ পৰা ইমান ওচৰ নহয় নহয়
অ ট্ৰেইনত জালে মানুহ আৌ ওচৰ হয় ট্ৰেইনত গলেও বহুত যাবগৈ লাগে তো
এ যাব লাগে যাব লাগে ডাইৰেক্ট হেৰিয়ত নাপায়তো কবলৈ ইজি এনে এনে নৰ্মৰ্মেল মানে ধৰি লওক ট্ৰেইনত গৈলৈ আপোনাৰ অ হেৰি কৰিবলৈ দিগদাৰ নহয় কিন্তু এই অম্বনাচী মেলাৰ সময়ত দিগদাৰ
উ কামাখ্যা ষ্টেচন বুলি কলে কামাখ্যা ওচৰতে নহয়তো
উম অকমান দূৰ যাব লাগে বোলে শুনিছোহে কিন্তু মই ট্ৰেইনত গৈ পোৱা নাই মই গৈছো আৰু এনে কামাখ্যা মন্দিৰ হ'ল বহুত বছৰ আগতেই গৈছো সাত আঠ বছৰ আগতেই তাৰ পিছত যোৱা প্লেন বনেে কিন্তু উম
ট্ৰেইনত গৈ পেলাই আকৌ তাৰপা ট টেম্পু ল'ব লাগে টেম্পুত মানে তিনিশ টকা ভাড়া লয়
বা বহুত লয় দেখোন আজিহে গম পাইছো বাৰু কথা
অ আমি গৈছিলো বাইদেউ মই দূৰ আছতো অ নামটোহে কামাইখ্যে আ চন দ আছে আকৌ তাত গৈ যিখিনি লতিি খতিি হয় সেইখিনি আছে আমি ৰাতিপুৱা গলো ৰাতিপুৱা পাঁচটাাতে গ'লো গৈ তাত এ পালোঁগৈ। এঘাৰটা মানত পাইছো এয়াপ্ৰাও পাঁচটাত গৈছো কিন্তু ট্ৰেইন দেৰিকো গৈছে বাৰু। সাতটা মানত গৈছে এঘাৰটাত পালো তাৰ পৰাা ষ্টেচনত। এপিয়াক গৈ পালে তাত গৈ পালে আক আকৌ হেৰি পইচা দি গা ধুব লাগে। তাত তাতে হোতেল আছে যে গা ধোওঁতে পইচা লয়।
অ' অ' অ'
গা সা ধুই আৰু এনেকে হেৰী কৈ পূজা চূজা কৰি এটামান বাজিছে আৰু। আকৌ আমি নাহিলো আৰু পিছদিনা
উম। উম, মই যোনবাৰ গৈ ছিলো বাৰু আমিও হেৰী আগদিনা ৰাতি গৈছিলো অকলেণ্ড বুলি গৈছিলো ল'ৰা মোৰ তেতিয়া বিয়া হোৱ পাই নাছিলো। তাৰ পাছতে কলেনত সোমালো তাতে গৈ মেলি প্ৰথম মানে কামাখ্যাত সোমাইছো যে। সেইকাৰণে ৰাতি যিমানে নহয় যিমান দুটামান বজাত ৰাতি উলাইছো আমি। কিন্তু মানে হোটেলত থাকি হোটেলত গা পা ধুই পেলাই কামাখ্যা মন্দিৰ গৈছো। তাৰপাছত আপুনি মন্দিৰ দৰ্শন কৰি আমি একলেন গৈছোঁ।
উম। ৰাতিপুৱাই সোনকালে গলে মানে তাতে মন্দিৰ ভিতৰলৈৰ হেৰি কৰিব পাৰি লাইনত খাৰা হ'ব লাগে যে।
উম, উম সেইটোৱেই আৰু ৰাতিপুৱা মানে ইমান মানুহ নহয়তো। আৰু মানে কিছুমান চিজনত বেছি হয় এনে ইমান ৰাতিপুৱা মানুহ নহয়। আমি আপোনাৰ ছট মান বজালে পাই গ'লো সি পাই গ'লো হে ন দু কেইটামান বজাত ওলাইছো যিহেতু গোলাঘাটৰ পৰা মই তেতিয়া গোলাঘাটৰ পৰা গৈছো বাৰু। এয়াপা প্যোৱা নাই। তাকে। উম, উম। ঠিক আছে দিয়ক মইো ভাতত লাগো আপোনাক অলপ দেৰি কাইলে কথা পাতিম দিয়ক। হা।
অ' অ' ঠিক আছে। অ হ'ব দিয়া।
উম, উম।